এইয়া আৰু কি কি কৰিবা আৰু এতিয়া ভাত পানী খাই কৰি লৈ পেলাই অকমান মোবাইলটোকে চাই আছোঁ। নহ'লে টোপনিটো নাহে ন' গৰমৰ কাৰণে। তাকে কৰি আছোঁ আৰু মোবাইল চাই- চাই বিচনাত পৰি তুমি কি কৰি আছা?
সেয়ে আমিও মোবাইলকে চাই আছোঁ গৰমৰ কাৰণে বাহিৰত ঢেৰ সময় বহিলোঁ বাহিৰত বহি -বহি-বহি- বহি এতিয়া ভিতৰলৈ আহিছোঁ ভিতৰলৈ আহি পেলাই তাৰপিছত বিচনাখনতে পৰিছোঁ আৰু টোপনি অহা নাই মোবাইলটো কে চাই আছিলোঁ আৰু টোপনি পটকতে নাহেই নহয় মোবাইলটো
তেকেইতো এতিয়া মানে তোমাৰ আকৌ নুশুলেও নহয় আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে উঠি আক আকৌ স্কুল যাব লাগে কামো থাকে বহুত। সেইটো কাৰণে মানে টোপনিটো আহাটো চেষ্টা কৰিব লাগিব আৰু যিমান গৰম হলেওতো উপায় নাই। ন, কাৰণ এতিয়াতো শুবতো লাগিবই, নুশুলেও আকৌ দিগদাৰ। দিনটোত ৰাতিটো আঠ ঘণ্টাটো শুবই লাগে, কিন্তু আমাৰ আঠ ঘণ্টা নহয়। শুৱাটো। আৰু নুশুৱা কাৰণে, আমাৰ স্বাস্থ্য পাতিও আমাৰ মানে বেয়া হৈ গৈয়ে আছে আৰু গৰমৰ।
সেইটোৱে-সেইটোৱে আমাৰ মানে খোৱাটো আমাৰ বহুত দেৰি শুই যায়গৈ, মানে আৰু বিশেষকে ঠাণ্ডা দিনত ইমান দেৰি নহয় এতিয়া মানে গৰম দিন যে। হয়। গৰম দিনৰ কাৰণে মানে বেছি হৈছে মানে, গৰম দিনৰ কাৰণে। বহুত মানে বহুত গৰম যে।
ভাল লাগে কিন্তু ঠানা দিনটো ভাল হলেও, আকৌ তোমাৰ কাম বন কৰিবলৈ মন নাযায়। ঠাণ্ডা-ঠাণ্ডা লাগে ক'ৰবাত য ৰ'দ অকণ পালে যে বহো। ক'ৰবাত ৰ'দ অকণ পালে বহিম, এনেকুৱা লাগে কিন্তু অকৌ গৰম দিন তুমি যিমান গৰম হ'লেও মানে কামকেইটা আকৌ কৰিব পাৰি। কৰো দে, লাহে-লাহে-লাহে-লাহে কৰি থাকিব পাৰি। ঠাণ্ডা দিনত তোমাক পতককে- ৰাতি হৈ যায় ন, দিনটো-দিনতটো ছুটি। সেইকাৰণে মানে তোমাৰ ৰাতিপুৱা সোনকালে আকৌ হেৰি হৈ যায় সময়ো নিমিলে। এতিয়া সেইটো কাৰণে মানে বহুত দিগদাৰ হয়।
সেইটোৱেতো। মানে মানুহৰ মানে এনেকৈ মানে বহুত গৰমত মানে কাম কৰি থাকিব পাৰি, কিন্তু হ'লেও ঘামি কৰি যোৱা হয় যে মানুহৰ এনাৰ্জী বহুত কিন্তু হেৰি হয় বহুত ঘাম ওলাই। টো মানুহৰ দিনটোত কম ঘাম ওলাই নেকি, সেই ঘাম বিলাকৰ কাৰণে কিন্তু কম এনাৰ্জি নাযায় মানুহৰ সেইটো কাৰণে কিন্তু আমি যে সদায় অ, আৰ এছ পানী বা আমি সদায় নেমু পানী এনাৰ্জি যি মানে যিবিলাক এনাৰ্জিত অহা বস্তু ন, সেইবিলাক আমি খাই থাকো। থাকিব লাগে, গ্লুকন দি পানীটোৱে হক সেইটোৱেই। কাৰণ আমাৰ ঘামটোত আমাৰ বহুত হেৰি বিলাক গুচি যায়, ন সেইটো কাৰণে আমি মানে ধৰক
হয়ন কৰি ঘঠ আমি আমি মানে পৰিয়ালটোৱে কেনেকৈ খাব লাগে, কেনেকৈ থাকিব লাগে সিহঁতৰ তেহঁতৰ লগত ধ্যান কৰি থাকোঁতে, মানে নিজৰ দেহাটোৰ প্ৰতি এই মাইকী মানুহবোৰ ইমান দুৰ্বল হয়, কাৰণ মানুহ ম মাইকী মানুহ সেইখিনিয়ে ন খালি পৰিয়ালটোৰ ওপৰতহে, নি পৰিয়ালটোৱে খোৱা বোৱাটোহে চিন্তা কৰে। কৰে কিন্তু নিজে খাব লাগে নালাগে সেইটো কথা চিন্তা নকৰে। সেইকাৰণে মানে মাইকী মানুহৰ বহুত অসুস্থ আৰু প্ৰায় মাইকী মানুহৰে বেমাৰ বেছি। বেছি হয় মতা মানুহতকৈ মাইকী মানুহে বেমাৰ বেছি, কাৰণ মাইকী মানুহে কি কাৰণ মাইকী মানুহে এতিয়া পৰিয়ালটোক খুৱাই-বোৱাই লোৱাৰ পিছত খালেও খাইছে, নেখালেও নাই আৰু। কামত ব্যস্ত লাগি যায় সেইকাৰণে দিনক দিনে, মাইকী মানুহবিলাকৰ বেমাৰটো বাঢ়ি আহিছে।
সেইটোৱে-সেইটো কাৰণে বেমাৰ বৃটি চব বেছি হৈ গৈছে, গৈ মানুহৰ মানে সেইকাৰণে যে, আমাৰ যে খোৱা বোৱাটো ক্লিয়াৰ ৰাখিব লাগে পুৰা। আৰু মানে মানুহৰ সেইটোৱে পানী-চানী এইবিলাক আমি পুৰা ক্লিয়াৰ মতে খাই থাকিব লাগে, নহ'লে মানে আমাৰ এনাৰ্জিটো তাতেই গুচি যায় ন দিনটোক ঘামি জামি এইবিলাক।
উম তাকেতো সেইটো কাৰণে যে তেনেকুৱা হয়। আৰু এতিয়া তোমাৰ মানে কি হয় এতিয়া তোমাৰ আগৰ ধৰা এতিয়া কাম বন কৰি পেলাই, গৰম দিনত কাম বন কৰিলে আমি গছৰ তলত বহিছো। এতিয়াতো মানুহৰো গছ -গছনি নোহোৱা হ'ল। আৰু কেওফালে গছ -গছনি কাটি খেতি কৰি গোটেই মানে একে গোটেই তোমাৰ একে পুৰা জেগা খালী কৰি দিলে আৰু মুকলি হৈ গ'ল। আৰু মুকলি হোৱাৰ কাৰণে ৰ'দৰ তাপটো পৰে ডাৰেক্ট মানে মানুহৰ ঘৰত পৰা হ'ল। আগতে গছ থাকোতে ধৰা তোমাৰ এতিয়া বতাহ এটা মাৰে আৰু বহি বলেও ভালো লাগে ধৰা তিনি চাৰিজনী মাইকী মানুহ বহি কথা চথা পাতে আজিকালিতো সেইটো নাই কিয়া হৈ গ'ল।
সেইটোৱে নাই সেইটোৱে সেইটো কাৰণে মানে গছ গছনি কাটি কৰি মানুহে তহিলং কৰিলে যে সেইটো কাৰণে আমাৰ গৰমটো বেছি হ'ল অলপ দিনৰ পাছত আমাৰ ইয়াতো মানে এই বাহিৰৰ নিচি নাই হ'ব যেন লাগিছে মোৰ।
হ'বই আৰু বেছি দিন নাই আৰু, কাৰণ কিয় এতিয়া গছ গছনি নোহোৱাই হৈছে। এতিয়া আ কি দিৱসৰ ধ বিশ জুনত ধৰা গছ পুলি ৰুবলৈ দিয়ে। জুন মাহতো গছ পুলি ৰোৱা দিৱস ন এতিয়া নতুনকে গছ পুলি হওঁতে হওঁতে বহুত দিন লাগিব কাৰণ এজোপা গছ ৰুবলৈ যাওঁতে তোমাৰ বহুত দিন লাগে পতককেটো নেবাঢ়ে। আৰু তেনেকে উম তেনেকে গছ ৰুই থাকোতে গছ তেতিয়ালে মানে তোমাৰ প্ৰদূষণ আৰু যিমানে তোমাৰ গছৰ অভাৱ হৈছে গছ গছনিৰ অভাৱ সিমানে প্ৰদূষণটো বাঢ়িছে আৰু মানুহে এতিয়া জংঘল আগতে অসমখন আমাৰ কেনেকুৱা আছিলে সোণৰ অসম আছিলে। মানে প্ৰাকৃতিক সৌন্দৰ্য্য কেনেকুৱা ধুনীয়া আছিলে। কিন্তু এতিয়া আমাৰ সেই অসম কেনেকুৱা হৈ গ'ল?
সেইটোৱেটো, আমাৰটো এতিয়া এ একোৱেই নোহোৱা হ'ল। আগৰ মানুহে আমাৰটো ইয়াক জংঘল বুলিহে কৈছিলে। এতিয়া জংঘল পোৱাটো বাদে আমাৰ গছ - গছনি আছে নাই বুলি নকওঁ গছ - গছনি জাগাই জাগাই আছে আমাৰ ইয়াত মানে এৰিয়াবিলাকত বেছি হৈছে। টাউন এৰিয়াবিলাকত কি হৈছে আমাৰ কাটি কুটি ৰাস্তা ৰাস্তা ঘাট বনাওঁতে কৰোঁতে বিল্ডিং বনাওঁতে বনাওঁতে ক' ফেক্টৰী বনাওঁতে বনাওঁতে এইবিলাক মানে বহুত ফেক্টৰী হওঁক মানে বিল্ডিং বিলাক বনাওঁতে বনাওঁতে গছ - গছনিবিলাক কম কটা গৈছে নেকি সেইটো কাৰণে মানে আমাৰ টাউন এৰিয়াবিলাক কত গছ - গছনি কমি গৈছে। এতিয়াও গাঁওবোৰত কিন্তু কমা নাই। গাওঁ বিলাকত কিন্তু ঠিকে আছে, গাওঁ বিলাকত এতিয়াও বহুত গছ গছনি আছেই, আমাৰ টাউন এৰিয়া বিলাকতহে মানে গছ গছনি সীমাটো কমি গৈছে। কিন্তু গাওঁ এৰিয়া বিলাকত
ন' সেইটোৱেটো গাঁৱৰ, গাঁৱৰ প্ৰাকৃতিৰ লগত তোমাৰ টাউনৰ প্ৰকৃতিৰ লগত প্ৰাকৃতি নিমিলে। কাৰণ গাঁৱৰ পৰিৱেশ টো বহুত বেলেগ গাঁৱত থাকিয়ে ভাল লাগে। গাঁৱৰ মানে কি হয় তোমাৰ ঠাণ্ডা পৰিৱেশ এতিয়া ন এতিয়া টাউনৰ জেগাটো হ'ল কেন কুৱা, গাড়ী মটৰ অহা নিশাই চলি থাকে আৰু প্ৰদূষণো হয়। বহুত প্ৰদূষণ প্ৰদূষণৰ কাৰ যিমান প্ৰদূষণটো বাঢ়িব গাড়ী মটৰ যিমান বাঢ়িব সিমানে প্ৰদূষণ বাঢ়িব। আৰু গছ গছনি থাকিলেহে প্ৰদূষণ কমিব, এতিয়া গ গছ গছনি থাকিলে সেই প্ৰদূষণটো গছ গছনি সেৱন কৰি লয়। তেতিয়া মানে তোমাৰ ধৰাচোন গৰম অলপ ঠাণ্ডা অনুভৱ হয়, কিন্তু আমাৰ টাউনৰ এনেকা বিলাকতটো গছ গছনিয়ে নাই। সেই প্ৰদূষণটো যিমানে বাঢ়িছে সিমানে মানে তোমাৰ এতিয়া আৰু লাহে লাহে মানে মানুহৰ দূষিত হৈ গৈয়ে আছে। বায়ু দূষিত হৈ আছে ন?
সেইটোৱেই, সেইটো কাৰণেটো আ আমাৰ মানে বেছি হৈছে। চব কাটি কুটি জংঘলৰ পৰা গৈ কিবা কৰিলে এতিয়া। লগাইছে বাৰু এতিয়া বাৰু অলপমান গছ গছনি নলগোৱা নহয়। এ এতিয়াতো আৰু অলপ দিনৰ পৰা সেই হেৰি দিছে যে গছপুলিবিলাক চৰকাৰ ফালৰ পৰা দিয়াৰ কাৰণে উম। দিছে তেতিয়া বাৰু গছ -গছনি অলপ লগোৱা হৈছে কিন্তু মানুহৰ ঘৰতহে লগাইছে। ৰাস্তা বিলাকত আগৰ চোৱাচোন আমাৰ ইয়াত কম গছ -গছনি আছ যেনে সেই গছ -গছনিবিলাক কাটি কুটি তহিলং কৰিলে এডালো গছ -গছনি নাইকিয়া হৈ গ'ল। কমটো গছ-গছনি কটা নাই সেইখিনি সময়ত দেখিলেই বেয়া লাগে সেই ইমান মানে গছ- গছনি কাটি শেষ কৰি দিলে সেইবিলাক দেখিলেই বেয়া লাগে সেই সেইটো কাৰণে আমাৰ মানে অলপ দিন পাছত এতিয়া আগৰ মানে গছ-গছনিবিলাক কো নাইকিয়া হৈ গ'ল লগতে আকৌ চৰাই -চিৰিকটি আগৰ চৰাই- চিৰিকটি নোহোৱাই হৈ গ'ল। আগৰ দিনৰ চৰাই -চিৰিকতি একোৱে দেখিবলৈ নাইকিয়া হৈ
উম, নাই -নাই। নহয় চৰাই -চিৰিকটি দেখিবলৈ নোহোৱা মানে তোমাৰ কিহৰ কাৰণে নোহোৱা হৈছে এত এতিয়া তোমাৰ ধৰাচোন টাৱাৰ বিলাক বহিছে ন' টাৱাৰ বিলাকে বহি বহুত দূৰৰ পৰাই আকৰ্ষণ কৰে আৰু মানে ওচৰলৈতো আহিলেতো আৰু লগে -লগেতো মৰিয়ে যায় চৰাই -চিৰিকতি। সেইকাৰণে মানে চৰাই-চিৰিকটি পিনে মানে যিমান মানে তোমাৰ টাৱাৰ বহিদবল্লে সেইকাৰণে মানে যেতিয়া সিমান পাৰে চৰাই-চিৰিকটি বিলাক নাইকিয়া হ'ল কাউৰী দেখিবলৈ নোহোৱা হ'ল। শালিকা দেখিবলৈ নোহোৱা হ'ল নানা কিছুমান মানে আমি আগতে যিবিলাক চৰাই-চিৰিকটি দেখিছিলোঁ এতিয়া যুগত সেইখিনি মানে দেখিবলে নোহোৱাই হয়। গ'ল এতিয়া মাত্ৰ আৰু তোমাৰ এতিয়া আৰু পাৰ ঘৰত পোহা কাৰণে পাৰ কেইটা দেখে মুৰ্গী কেইটা দেখে। তাৰ বাহিৰেতো একোৱেই দেখা নহয়-নহয় জানো?
এতিয়াতো বহুত কমি গ'ল এতিয়া আগৰ এতিয়া আগৰ মানুহে কাউৰী কিমান কাউৰী চিলনী চিল চিলনীটো এতিয়া- এতিয়া আকাশত নোহোৱাই হ'ল আগৰ আগৰ চিলনী কেনেকুৱা উৰি থাকে ছে আকাশত এতিয়াও চিলনী নাইকিয়াই হৈ গ'ল। চিলনী নাইকিয়া হ'ল লগতে এতিয়া আগতে হেৰি আছে এই ঈগল এইবিলাক আছিলে ঈগল- ছিগল এইবিলাক নাইকিয়া হৈ গ'ল লগতে আকৌ বগলী আগৰ মাজৰ মাছখণ্ডকলৈকে বগলী বহুত আছিলে বগলী বস্তুটোও এতিয়া নাইকীয়া হ'ল। হ'ল বগলীতো মানে কি হ'ল মানুহবিলাকো আমাৰ মানে বহুত খেচেৰা মানুহ থাকে ন' এই মানুহবিলাকে বগলীবিলাকো খাই দিয়ে বগলীবিলাকো ধৰি ধৰি বগলী বিলাকো খাই দিয়ে আৰু এটা আছিলে দাউক চৰাই ডাউক চৰাইতোকো মানু নিয়ে ধৰি - ধৰি খাই দিয়ে সেইটোৱে সেই মানুহে যেতিয়া মানুহৰ সেই বস্তুকেইটা আহিলে ধৰি- ধৰি খাবলৈ ল'লে খাবংতে -খাওঁতে নাইকিয়াই হৈ গৈছেগৈ লগতে সেয়া খাওঁতে -খাওঁতেতো নাইকিয়া হৈ গৈছে আৰু গছ গছ -গছনি যিমানেই কাটি দিছে গছ-গছনি কাটি দিয়াৰ লগে- লগে চৰাই-চিৰিকটিখিনি থাকিবও জগা জেগা নাইকিয়া হৈ গৈছে।
সেইকাৰণেতো গছ-গছনি কটাৰ কাৰনেটো এতিয়া আগতে শালিকা চৰাই অ, গছত বাঁহ লয় এইবিলাক মানে ঘৰ সাজে তেওঁলোকে ধুনীয়া- ধুনীয়া কিন্তু এতিয়া সেইবিলাক গছ নাইকিয়া হৈ গৈছে ন'আৰু এতিয়া মানে কি হ'ল এতিয়া আমাৰ ঘৰত ৰোৱা গছ বিলাক কিছুমান ঘৰত ৰোৱা গছ তামোল গছ, নাৰিকল গছ সেই তামোল গছ, নাৰিকল গছ বিলাক মানে তোমাৰ টাৱাৰবিলাক ওচৰত বহি গ'ল ন' টাৱাৰ বিলাক বহি যোৱাৰ লগে- লগে এ আকৰ্ষণ এটা কৰে সেই আকৰ্ষণটোতে মানে তেওঁলোকৰ কি হৈছে তেতিয়া গছ তামোল গছ হওক নাৰিকল গছ হওক সকলোবোৰ গছ- গছ মানে মৰি গছে আৰু মানে কি এতিয়া তেওঁলোক সেইবিলাক গছৰ এতিয়া ফলমূলো নলগা হ'ল আগতে মানুহে নাৰিকল খাবলৈ মন কৰিলে বা নাৰিকল গছপা ঘৰৰ পৰা সেই নাৰিকলৰ ডাব এটা কাটি পেলাই খাইছিলে কিন্তু এতিয়া তোমাৰ সেইবিলাক নাইকিয়াই হ'ল এতিয়া নাইকিয়া হোৱা কাৰণটো হ'ল তোমাৰ টাৱাৰ বহোৱাৰ কাৰণে আৰু প্ৰদূষণটোও বাঢ়ি গৈছে আৰু টাৱাৰটোৱে বহুত মানে মানুহক বহুত ক্ষতি কৰিছে আৰু টাৱাৰটোৰ কাৰণে মানু্হবিলাকৰ এতিয়া ধৰাচোন নানা ধৰণৰ বেমাৰো হৈ গৈছে ন' এইবিলাক কাৰণে এতিয়া মানুহে পইচা লোভততে মানুহে এতিয়া পইচা লোভতহে তোমাৰ এতিয়া টাৱাৰবিলাক বহোৱাইছে। কিন্তু মান সেই টাৱাৰবিলাকে যে মানুহৰ গছ- গছনি তোমাৰ চৰাই-চিৰিকটি মানুহৰ কিমান ক্ষতি কৰিছে সেই ক্ষতিটো কাৰণটো মানুহে বুজি পোৱা নাই মানুহক অকল পইচা লাগে আৰু পইচাৰ কাৰণেই মানুহ চব সকলো শেষ হৈ গৈছেগৈ।
সেইটোৱে - সেইটোৱে। সেইটোৱে- সেইটোৱে মানুহে এতিয়া মানে কি টাৱাৰটো বহাব দিলে মোৰ মাত মাটিকণত টাৱাৰটো বহা এনেই থকাতকৈ মোৰ মাটিকণত টাৱাৰটো বহালে মই পইচা এটা পাম। পইচাটো পালে ভাল মানুহে আনৰ চিন্তা নকৰে আৰু যে আনৰ ক্ষতি হ'ব আগতে এতিয়া নাৰিকল গছত নাৰিকল লাগিছিলে তামোল গছত তামোল লাগিছিলে আজিকালি তো তামোল, নাৰিকল গছৰ সুধা -সুধা তামোল, নাৰিকলখিনিয়ে থাকে। তাতটো কোনো ধৰণৰ হেৰি নাথাকে।
নে নাই নাথাকে তামোল নাথাক ফল নালাগেই কাৰণ ফল লাগিব কেনেকে তোমাৰ এতিয়া মানে কি হয় তোমাৰ সেই টাৱাৰটোৱে বহুত প্ৰব্লেম কৰি দিয়ে আৰু টাৱাৰটো নবহালেও মানুহৰ আকৌ নেটৱৰ্কৰ প্ৰব্লেম হয়। আকৌ নেটৱৰ্কটো নাপালেও মানুহৰ বহুত ইন ইণ্টাৰনেটৰ কামো আ ৰখি যায় চব ফালৰ পৰাই মানে আজিকালি মানুহ মানে মানুহখিনি অইনৰ একো লোকচান নহয় কিন্তু মানুহখিনিৰ লোকচান হৈছে মানুহৰ বেমাৰ আজাৰৰ পৰাই মানে সেই বস্তুখিনিয়ে মানুহক বেছি আকৰ্ষণ কৰিছে সে সেইকাৰণেতো আকৌ আজি-আজি মানে ধৰক কেনেকুৱা হৈ গৈছেগৈ হ'য় নে নহয় মানুহ এতিয়া এতিয়া ধৰ আগৰ যুগৰ আগৰ যিটো ৰ'দ দিছিলে সেই ৰ'দটো এতিয়া- এতিয়া ৰ'দটো বেলেগ
এ আগৰ ৰ'দৰ লগত এতিয়া ৰ'দৰ তুলনাই কৰিব নোৱাৰি। আগৰ ঠাণ্ডাৰ লগত এতিয়া ঠাণ্ডা তুলনাই কৰিব নোৱাৰি তেনেকুৱা হৈ গ'ল মানে পল প্ৰায় প্ৰ প্ৰকৃতি বহুত চেঞ্জ হৈ গ'লগৈ আৰু অসমৰ জলবায়ুটো সেমেকা আছিলে কিন্তু এতিয়া অসমৰ জলবায়ু সেমেকাই নহয় কাৰণ এতিয়া বহুত বেলেগ ধৰণৰ হৈ গ'ল ন' বানপানী- বানপানীৰ - বানপানীয়ে হয়। মানে নানান ধৰণৰ মানে পৰি হৈ গৈছেগে আৰু প্ৰকৃতিও -প্ৰকৃতিও মানে সলনি লৈছে আৰু সলনি ল'বলগীয়া হৈ গৈছেগৈ আৰু
সেইটোৱেই -সেইটোৱেই ঠিক আছে বাৰু ন'?
অ', অ', ঠিকে আছে দিয়া উম - উম। হেল্ল', হেল্ল',
হেল্ল',
হেল্ল', হেল্ল',
আজি দেখোন শুই আছে কিয়? থাটি দিছোঁ নে